হেল্ল'। অ' মই ভালে আছো তুমি? কেনে আছা?
অ মইয়ো ভালে আছো। আজি আমি মোবাইল ফোনৰ বিষয়ে আলোচনা কৰো আহা। আগতে মোবাইল ফোন কেৱল কথা পতাৰ বাবে হে ব্যৱহাৰ কৰা হৈছিল, কিন্তু এতিয়া ই এক ক্ষুদ্ৰ কম্পিউটাৰৰ দৰে কাম কৰে।
হয় এতিয়া স্মাৰ্টফোনৰ জৰিয়তে ফোন কল, মেছেজ, ইণ্টাৰনেট ব্যৱহাৰ, ফটো তোলা, ভিডিঅ' চোৱা আদি বহু কাম কৰিব পাৰি।
উম উ। শিক্ষাৰ ক্ষেত্ৰতো মোবাইল ফোন কেনেদৰে সহায় কৰে বাৰু?
ছাত্ৰ ছাত্ৰী সকলে অনলাইন ক্লাছ কৰিব পাৰে, ই বুক পঢ়িব পাৰে আৰু বিভিন্ন শিক্ষামূলক ভিডিঅ' চাই নতুন জ্ঞান লাভ কৰিব পাৰে।
অ' অ' বিশেষকৈ পৰীক্ষাত বিভিন্ন শিক্ ক্ষামূলক এক যথেষ্ট উপকাৰী হয়।
হয়, একেবাৰে ঠিক তথ্য অনুসন্ধানৰ বাব বেও মোবাইল ফোন অতি সহায়ক।
উম। যোগাযোগৰ ক্ষেত্ - ত্ৰৰ ভূমিকা কেনে?
মোবাইল ফোনৰ জৰি়য়তে আমি যিকোনো ঠাইৰ মানুহৰ সৈতে মুহূৰ্ততে যোগাযোগ কৰিব পাৰো। কলৰ সুবিধাও আছ ছে।
অ' অ'। সঁচাকৈ দূৰত্ব কমাই অনাত মোবাইল ফোনৰ ডাঙৰ ভূমিকা পালন কৰিছে বাৰু!
হয় সামাজিক মাধ্যম ব্যৱহাৰ উপৰিও আমি বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ সৈতে
গল্প মাত গল গল্প ম ধমছি মনোৰঞ্জনৰ ক্ষেত্ৰত? মোবাইলো যথেষ্ট জনপ্ৰিয় হৈ উঠিছেনে
অ শুনি আছো
মনোৰঞ্জননৰ ক্ষেত্ৰতো মোবাইল ফোন বহুতো যথেষ্ট জনপ্ৰিয় হৈ উঠিছে ন?
অৱশ্যে গান শুনা চলচ্চিত্ৰ চোৱা গে'ম খেলা আৰু সামাজিক মাধ্যম ব্যৱহাৰ কৰাটো বৰ সহজ হৈ পৰিছে।
উ কিন্তু মোবাইল ফোনৰ কিছুমান অসুবিধাও আছে নে নহয়নে বাৰু?
অত্যাধিক ব্যৱহাৰে সময়ৰ অপচয় ঘটায় আৰু অধ্যয়নত বে জন্মাব পাৰে
উম বহুতো ঘন্টাৰ পিছত ঘন্টা মোবাইলত দে থকা আজিকালি ল'ৰা ছোৱালীসকলে
উম ঠিক কথা কৈছা ইয়াৰ ফলত মনোযোগ কমে আৰু উৎপাদনশীলতা হ্ৰাস পায়।
উম উম স্বাস্থ্যৰ ওপৰতো ইয়াৰ কোনো নেতিবাচক প্ৰভাৱ আছে নেকি বাৰু?
হয় আছে দীঘল সময় ধৰি মোবাইল ব্যৱহাৰ কৰিলে চকুৰ সমস্যা হব পাৰে মূৰৰ বিষ হব পাৰে আৰু টোপনিৰ অসুবিধাও হব পাৰে।
উম কিছুমান মানুহ মোবাইল ফোনৰ ওপৰত অত্যধিক নিৰ্ভৰশীশ হৈ পৰে আজিকালিৰ দিনত
সেয়াও এক আচলতে ডাঙৰ সমস্যা কাৰণ ইয়াক মোবাইল আসক্তি বুলিও কোৱা হয়।
অনলাই বিষয়টো বৰ্তমানৰ বিষয়
উম একেবাৰে ঠিক অচিনাকি লিংকত ক্লিক কৰা ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিলে আৰ্থিক ক্ষতি হ'ব পাৰে দিয়াচোন।
উ সুৰক্ষিতভাৱে মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ কি কি সাৱধানতা লব লাগে?
আচলতে সাৱধান বুলিবলৈ শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে বিশেষকে, আৰু সন্দেহজনক লিংক এৰাই চলা আৰু ব্যক্তিগত তথ্য গোপন কৰা উচিত।
উম আৰু শিশু আৰু কিশোৰী মোবাইল ফোনৰ কেনেদৰে ব্যৱহাৰ কৰা উচিত তোমাৰ মতামতটো আগবঢ়োৱাচোন।
আচলতে আহ শিশু আৰু কিশোৰ কিশোৰীয়ে তেওঁলোকৰ মানে শিক্ষামূলক কামত অধিক গুৰুত্ব দিব লাগে আহ আৰু ব্যৱহাৰৰ সময় সীমিত ৰাখিব লাগে।
উম উম মোবাইল ফোনৰ অবিহনে আজিৰ জীৱন কল্পনাটো কৰাটো কঠিন হৈ পৰিছে বহু
তুমি কিন্তু ইয়াৰ সঠিক ব্যয়হাৰ কৰিলেহে ইয়াৰ প্ৰকৃত সুবিধা লাভ কৰিব পাৰি
তোমাৰ মতে মোবাইলখনৰ আটাইতকৈ ডাঙৰ সুবিধা কি
মোৰ মতে ক'ব গ'লে মোবাইল ফনৰ আটাইতকৈ ডাঙৰ সুবিধা দ্ৰুত যোগাযোগ আৰু তথ্য লাভৰ সুবিধাই ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধা
উম আৰু আত আৰু আৰু আটাইতকৈ ডাঙৰ হয়
আৰু আটাইতকৈ ডাঙৰ বুলি ক'বলৈ হলে আঁহ অত্যাধিক ব্যৱহাৰৰ ফলত সময় অপচয় আৰু আসক্ত সৃষ্টি এইবোৰেই আচলতে ডাঙৰ অসুবিধা হয়
উম উম লাহে লাহে অঁ ক
হেল্ল'
আঁহ শিক্ষাৰ ক্ষেত্ৰত মোবাইল ফোন কেনেদৰে সহ কৰিব সহায় কৰিব পাৰে
শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে মানে আচলতে আজিকালিতো সকলো বিষয় অনলাইন যোগেৰে কৰা হয় বিশেষকৈ কাৰণ নটচ পাতি সকলোবোৰতো মোবাইলৰ দ্বাৰাই দিয়া হয় ন চ' এইখিনিয়ে সুবি পিঠা হয় আৰু
অঁ। অঁ মোবাইল ফোনৰ অঁ মোবাইল ফোনটো ভাল কিমান ভাল আৰু কিমান বেয়া অলপমান জনাবচোন
কলে আচলতে মোবাইলটো যিমানে ভাল দৰে ইউজ কৰিবা সিমানে ভাল আৰু যিমানে বেয়াকৈ ইউজ কৰিবা সিমানে বেয়া
কাৰণ আচলতে সৰু ল'ৰা ছোৱালী বোৰৰ বাবে উম ম বেয়া বাকী যি সকলে স্কুল কলেজ এই বোৰলৈ যায় তেওঁলোকৰ বহুতো বেছি সু বিধা হয় কাৰণ আজিকালিটো সকলোবোৰ মবাইলত দিয়া হয় নটচ্ পাতি সকলোবোৰ দিয়া হয় আৰু অ যিহেতু সৰু ল'ৰা ছোৱালী কাৰণে বেয়া বুলি ক'বলৈ গ'লে তেওঁলোকৰ যিহ তটো বয়স কম হয় সেইবাবে অলপত অসুবিধা হয় কাৰণ তেওঁলোকৰ দৃষ্টিশক্তি কমিব পাৰে সেইখিনিয়ে আৰু
উম বিশেষকৈ পৰীক্ষাৰ সময়ত বিভিন্ন শিক্ষামূলক এপ যথেষ্ট উপকাৰী হয়
কি কৈছে
বিশেষকৈ পৰীক্ষাৰ সময়ত বিভিন্ন শিক্ষামূলক এপ যথেষ্ট উপকাৰী হয় আৰু উম আজিকালি স্মাৰ্টফোনৰ থকাৰ বাবে বহুতো সুবিধা হৈছে আৰু ব স্মাৰ্টফোন থকাৰ বাবে বহুতো আগত আগতেই স্কুলত গৈ এই বহুত নজনা বচ্ চু জানিব পাৰি কিন্তু আজিকালি ঘৰতে আৰু কম সময়ৰ ভিতৰতে পাৰি আৰু উ
আচলতে মবাইলৰ দু এট টা ভাল বেয়া দিশ দুয়োটা আছে সেইটো নিজে জানিব লাগে কে
তাকেই আৰু মোবাইল ফোনৰ দ্বাৰা কিমান ক্ষতি সাধনা কৰিছে
ক্ষতি অ ব কৰিছে অ উম উম সৰু ল'ৰা ছোৱালী বোলক অলপ বেছি কৈ ক্ষতি কৰে আৰু তেওঁলোকক আচলতে ইমান সৰুৰ পৰাই মোবাইল চাব দিব নালাগে কাৰণ তেওঁলোকৰ দৃষ্টিশক্তি দৃষ্টি কমিব পাৰে আৰু অকল মোবাইলত তে মনোযোগ দি থাকিব বাকী কামবোৰত মনোযোগ নিদিব সেইখিনিয়ে ক্ষতি হৈছে বাকী বেলেগ একো ক্ষতি হোৱা নাই বাকী যিমান হৈ আছে ভালেই হৈ আছে বাৰু
স্বচ্ছতাৰ হৈ পৰিছে ই এক প্ৰধান কাৰণ
হয়
তোমাৰ যেনেকৈ অতি অধিক মোবাই চোৱা পৰত মগজু বৃদ্ধি নোপোৱা নহয় নাপায়
হয় আৰু উ যিমানখিনি বেয়া হৈ আছে তাত কৈ মানে ভালো হৈ আছে কাৰণ মো মোবাইল ফোনৰ জৰিয়তে আমি উম যিমান দূৰৰ ঠাইৰ মানুহকে হওঁক আহ মানে হ তৎক্ষণাতে আমি যোগাযোগ কৰিব পাৰু আৰু লগতে ভিডিঅ' কলৰো সুবিধা আছে ইমানখিনি আমাক সুবিধা দিছে মবাইল ফোনটোৱে গতিকে আমিতো অকমান ভালদৰে ব্যৱহাৰ কৰিব লাগে আৰু মোবাইল ফোনেৰে উম আগতে যিটো আমাৰ দূৰত্ব আছিল সেই দূৰত্বটো কমাই আনিছে
মোৰ মতে দ্ৰুত যোগাযোগ আৰু তথ্য লাভৰ সুবিধা ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধা হৈ পৰিছে।
হয় আৰু আমি বন্ধু বান্ধৱৰ বা আত্মীয় স্বজনৰ সৈতে অ প্ৰতিদিনে কথা পাতিব পাৰো ম'বাইল ফোনৰ জৰিয়তে
উ কমৰ সময় ভিতৰৰত যায় আৰু উ তাকেই
আৰু সৰু ল'ৰা ছোৱালীৰ বাবে অকমান অহ বেয়া হৈছে কাৰণ তেওঁলোকে মোবাইল পাল ফোনটো দিলে বহুতে ঘন্টাৰ পিছত ঘন্টা মবাইলতে বিস্ত হৈ থাকে তে বাকী কাম বোৰত মনোযোগ কমে বা উৎপাদনশীলতা হ্ৰাস পাই স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰে সেইবাবে তেওঁলোকৰ ধৰি লোৱা তুমি চকুৰ সমস্যাৰ হব পাৰে মূৰৰ বিষ হব পাৰে মানে উ অকল সৰু লৰা ছোৱালীৰ ক্ষেত্ৰতে নহয় ডাঙৰ মানুহৰ ক্ষেতত তাতোযেতিয়া মানে বহুত সময় মোবাইল চাই থাকিব তেতিয়া মানে চকুৰ সমস্যাৰ হয় মূৰৰ বিষ হয় টোপনিৰ অসুবিধা হয়
খুব সুন্দৰকৈ বুজাই দিলা আজি কিবা আলোচনাৰ পৰা মোৰ যথেষ্ট উপকাৰী হল
মোৰো বহুত ভাল লাগিল ধন্যবাদ
আকৌ লগ পাম
নিশ্চয় বিদায়